উম কি কৰি আছা মই এনে আছো
আহি খোৱাটো ভালেই
মানি অলপ খাইছো বুতৰম ম
উম বাকী কিবা কৰি কৰি আছে এতিয়া
আহ এনে আছো এতিয়া ঘৰ তুমি পঢ়া শুনা নাই এৰিলো
কি য
উম
অ বাকী এনেই কিবা কিবি কৰি আছ মানে কাম চ
এনেই কাম কৰি আছো বাৰুতিয়া মানে ম হাজিৰা আছিল পাতে ক'ৰবাত মানে কাম চোন কৰো আৰু
মান তুমি বিজনেছ কৰা ভাবা নেকি মান
বিজনেচৰ কথা ভাবি আছোঁ, কৰিব কথা পতা কথা।
হম?
মানে কি বিজনেচ ভাবিছা বোলোঁ?
মই ভাবিছো যে এই লোকেল মুৰ্গী ফাৰ্মখননেকে খলোঁ বুলি মানে, এতিয়া ব্ৰইলাৰতো চবে খুলিয়ে আছে আজিকালি,
উম,
ভাবিছোঁ এইবাৰ লোকেল মূৰ্গীকে খোলোঁ মই।
লোকেল মুৰ্গী খুলিব? আপুনি লোকেল মুৰ্গী খুলিলে আপুনি কাম কৰিব পাইটো, এইটো যোনটো মানে হেৰি মুৰ্গী যে ধৰক আপোনাৰ, অ, এই সোণালী মুৰ্গী বুলি কয় যে,
অহ,
আপুনি সেইটো মুৰ্গী আনো ক'লে পাৰিব তাত লোকেল মুৰ্গী কেইটামাননক সোণাল মুৰ্গীটো তাতো কেইটামান। তেতিয়া মানে গম নাপাব নহয়,
আহ, চাও অ চব আনিম লাহে লাহে।
তাকে আপোনাৰ লাভ এটা হব ধৰক এতিয়া বাৰিষা ধৰ আপু খে মানে আপোনাৰ অলপ দিগদাৰ হ'ব মানে।
উম তেটো অলপ দিগদাৰি হব
হব যে আৰু।
নাই এতিয়া মাননে কথাটো ভাবিছো এতিয় হোৱা নাই। চাও আৰু তেতিয়া পাৰো যেতিয়া হ'ব তেতিয়া খুলিম আৰু।
অ তে ময়ো বাৰু এাক কৰি আছো বাৰু এতিয়া ময়ো,
অ, তুমি কি কৰি আছা এতিয়া?
মই মানে বইলাৰ মাজতে খুলিছিলো খুলি কেনে এতিয়া বন্ধ কৰি দিছোঁ মানে এতিয়া
অ,
বন্ধ কৰি এতিয়া তোমাৰ ধৰা এতিয়া বৰষুণ থাকিব ন এতিয়া বোকা যে বস্ত জেগা যে আকৌ পানী সমালিো লেতেৰা যাব ন বু জেগাৰ পিছত ম এইবিলাক যিলাক পুকুৰৰি বিিলাক লগাও যাবি এই ধানৰ কিমান লগাই দি মানে যে
আহ,
ধান খেতি কৰিছা নেকি?
ধান খেতি কৰিছোঁ অ, আমাৰ খেতি কৰে, চব খেতি কৰে বাৰু আমাৰ।
আহ,
ধান খেতিও কৰে, আকৌ বাৰী আকৌ চিজনত আলু খেতিও কৰে ধৰা সেইবিলাকেই আৰু বদি, তিহু এইবিলাক কৰে।
বাকী কিবা চব্জি তবজি ঘৰতে।
হয়, হয়, সেইবিলাকো কৰা হয় বাৰু।
উম,
বাকী এনেই মই পেট্ৰল পম্পটা খুলিম বুলি ভাবি আছোঁ কেনেকুৱা হব বাৰু?
পেট্ৰ'ল পাম্প?
অ, শুলিব পাৰি কিন্তু লাগিব কিন্তু ভালেমান।
ইনভেষ্ট হবই তাত আকৌ লাইচেঞ্চ খানো বনাব
অ, লাইচেন্ঞ্চো লাগিব নহয় বনাবৰ কাৰণে। অ, মইতো শু মই শুনিছো এতিয়া মানে পেট্ৰল পাম্পৰটো মানে কে নাপায় বহুত টান বোলে।
তাকে অলপ চাই চাও আৰু ভাবিছোঁ মানে খুলি মেল জেগাটা পাই য জেগাটাও কিনিছোঁ মানে। টাউনত।
আহ,
খুলিম বুলি ভাবিছো মানে
উ, টাউন এৰিয়াত খুলিব পাৰিলে ভাল, কিন্তু এ টাউনত ধ এতিয়া মানে বহুত মানুহবোৰ আহিব পাইলে মেইন ৰুদত ধৰি পাৰিলে এনেই বেলেগ চাইডত খুলি ইমান হেৰি নহব
বাকী, আৰু ইফালে আপোনাৰ এটা বিজঞ্চে এটা আছে কৰিবলৈ আপুনি
কি বিজনেছ?
আপুনি ধৰি ঘৰতে বহি কৰিব লাগে কতো বাহিৰত যাব নালাগে আপোনাৰ খালি বস্তু বেছিবৰ কাৰণে হলচেল মানে দোকান লাগিব আপোনাৰ আৰু
অ',
ধৰক, আপুনি এইবিলাকাক বনাই ধৰক আপোনাৰ হাৰফিক আৰু আপোনাৰ ধৰক গ্লাছ ৱাচিং কৰে যে
অ',
চেনিটাইজা চেনিটাইজাৰ এইবিলাক, এইবিলাক আপুনিয়েই বনাব কৰিব ঘৰতে বহি আপুনি ধৰক সেইবিলাকত আপোনাৰ দহজন মান প্ৰায় এক্ৰছ হ'ব বেছি নহয়, যদিও
অ', চাইছিলো বাৰু এইটো মই মানে এই ইনষ্টাগ্ৰামতো এনেকে ভিডিঅ' চিডিঅ ' পাই
যদি কি কয় আপোনাৰ দহ হাজাৰ টকাত আপোনাৰ ইষ্টা হৈ যাব
অ', ঘৰতে মানে এনেকে বনাই কিনে হলো
কমকে কৰ বেছি কৰিব নালাগে বাৰু, হয় এতিয়া মানুহ হেল্লৌ
চাওঁচোন কৰো বুলি ভাবি আছো, কিন্তু এইবোৰ যোনটো মানে সহজহজৰ অলপ মানে এতিয়া বেছি তেই হেৰি নাই ন এতিয়া যোনটোৰ পৰা ষ্টাৰ্ট কৰিব পাৰো, লাহেকে কিবা এটা ষ্টাৰ্ট কৰিম আৰু এতিয়া
আৰু আপুনি, এ অ হেল্ল' শুনিছেনে?
অ ', শুনি আছো
ধৰক, এতিয়া কিমান আপোনাক বস্তু অৰ্ডা দিব লাগিব হয়ে বস্তুটো আহিব আপোনাৰ ধৰক বস্তুখিনি কিনিলে, আপোনাৰ পানীটো আপোনাৰ ঘৰতে পানী আছে হয় নে?
অহ,
আপোন তাৰ দহ লিটাৰ, দহ লিটাৰ, বা বিশ লিটাৰ পানী আপুনি ধৰক দহ লিটা পানী ললে, তাত আপুনি হাড্ৰেড এ এল মিলালে
উম,
নে পুৰা বস্তুটো ঘুলি কিনে আপুনি বাৰ ঘন্টা থৈ দিলে, বাৰ ঘন্টা মানে আপোনাৰ এক এ লিকুইড বনিব, লিকুডত মানে পুৰা ডাঠ হব মানে বস্তুটো আৰু
আহ,
কোম্পানীৰ পৰা বটল খিনি দিব, বটলটো দিব আপোনাক আৰু তাতে এমাৰ পি লিখালি লিখা থাকিব।
আহ,
তাতকৈ আৰু এটা কাম আপোনাৰ আৰু এটান্তু তাত আপোনাৰ বস্তু এটা খৰচ হব মানে ধৰক, আপোনাৰ সেইটো যোনটো মানে আপুনিষ্টিকাৰ্ড বনাব যে
আহ,
যিটো আপুনি ষ্ট্ৰিকা বনাব সেইটো আপোনাৰ ধৰক, মেচিনটো লাগিব ন ষ্টিকা বনোৱা মেচিনটো বেলেগ
অ',
এনেকুৱা ধৰক আৰু
ষ্টিকাটো মানে, নিজে বনাব লাগিব
ষ্টিকাৰটো বনাই আপুনি মবাইল মোবাইলটো চাই ল পাৰি ইউটিবতো আজিকালি বহুত খিনি বস্তু আছে ন।
অ' ইউটিউবত চাব পাৰি আজিকালি ইউটিউবতো চব শিকাই দিয়ে দেখাই দিয়ে।
বাৰু বস্তুখিনি চাই পেলাই দিব আপুনি।
উম।
বাকী আৰু বেলেগ আপুনি ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি কৈছিলে, মুৰ্গী ফাৰ্মখন।
অ' মুৰ্গী ৰ্ফাম খোলাৰ কথা ভাবিছো।
আপুনি প্ৰথম খুলিবনে নে আপোনাৰ আগৰ অভিজ্ঞতা আছে?
আগৰ তেনেকুৱা অভিজ্ঞতাটো মানে নাই এনেকে ঘৰত ঘৰৰ সৰু সুৰা কে এনেকে পালি মানে নিজৰ ঘৰৰ কাৰণে খাবৰ কাৰণে এনেকে পালি থকা হয়।
আপোনাৰ ধৰক ব্ৰইলাৰ ৰ্ফামখন যদি আপুনি যদি খোলে আপুনি শুনকচোন হেল্ল' আপুনি যদি বয়লাৰ ৰ্ফাম খন যদি খোলে, চাপ'ছ আপোনাক কথাটো কৈছো দেই।
উম।
আপুনি যদি ব্ৰইলাৰ ৰ্ফামখন যদি খোলে, তেতিয়া আপোনাৰ ধৰক ব্ৰলাৰ ৰ্ফাম খনৰ কাৰণে আুপুনি মাত্ৰ আপুনি মানে ঘৰখানৰ কাৰণে ইনভেষ্ট কৰিব লাগিব দেই, প্ৰথমতে
অ'।
বুজি পাইছেনে? আপোনাৰতো ঘৰ খান, মানে যোন দুখন ফাৰ্ম হয় ফাৰ্মখন আপোনাক বনাব কাৰণে বাঁহ খিনি লাগিব ন।
উম।
আপুনি স বাঁহ খিন কিনিব লাগিব কিন কিনে আপুনি ধৰক তাতো ইটা টিঙৰ বাৰ দিব অ' টিং দিব নহ'ব ওপৰত ছালখন। সেইকাৰণ আপুনি ধৰক হেৰি দিলে আৰু এইফালে এইখিনি আকৌ যোনখন বেৰ এখন আপুনি বাহঁৰ দিব লাগিব। বইত সাব কাৰণে আপোনাৰ এইফালে পানী নিবৰ কাৰণে মানুহ কেইটামান লাগিব। আপোনাৰ
অ'।
পানী দিয়া, আকৌ পানীটোতো তুমি চাৰি ঘণ্টা পাঁচ ঘণ্টা মূৰে মূৰে চেঞ্জ কৰিব লাগিব মানে। পানীখিনিও কিছুমান জোগাত খতম হৈ যায় আকৌ বদলাব লাগে পানীখিনি লেতেৰা হৈ যায় আকৌ বনা মানে বদলাব লাগে। আ কেমিকেল দিয়া পানী দিব লাগিব। হেল্ল'
অ'
শুনিছেনে?
অ' শুনিছো।
দে ৰ, আপুনি এতিয়া আপোনাৰ কম কৰ মানে এইটো বস্তু আপোনাক কোম্পেনিয়ে চকু দিব। মানে ধৰক আপোনাৰ এ দানাটো আপোনাক কোম্পানীৰ পাৰাই দিব আপোনাৰ অকমান কিনিব লাগিব আৰু।
অ'
আৰু আপোনাৰ মাজে মাজে ডক্তৰ বিলাকো আহি থাকিব, যোনখন মানে ফাৰ্মৰ মানে মালিক হয়। এতিয়া আপোনাৰ যদি ব্ৰইলাৰ মৰিছে
উম চব মানে কোম্পানী ফালৰ পৰা পাই বুলি মই শুনিছো বাৰু, খালি নিজৰ ফাৰ্মটো খুলিব লাগে বুলি মানে বনাব লাগে আৰু। ঘৰটো, মানে গাঁৱত
আপোনাৰ ব্ৰইলাৰ ব্ৰইলাৰ ব্ৰইলাৰ আপোনাৰ ব্ৰইলাৰতো মৰি যায়। হয়নে
অ'।
যদি অধিককে যদি মৰি যদি সৰহকে যদি মৰিছে তেনেহলে আপোনাক কোম্পীক ফোন কৰিলে আপুনি হয়নে কোম্পানীক ফোন কৰিলে কোম্পানীয়ে আপোনাক মানহ পঠাই দিলে, মানুহ পঠাই আপোনাক ব্ৰইলাৰটো আপোন বা কিয় মৰিছে কিহ'ৰ কাৰণে মৰিছে ন আপোনাৰ কেমিকেল ণে মৰিছেেন এইবিলাক চাই আৰু বস্তুটো মানে।
অ',
আপুনি খোলে ব্ৰইলাৰ ফাৰ্মখন আপুনি ধৰক মানে, পোন্ধৰশৰ ওপৰত মানে, পোন্ধৰশ মানে আপুনি আনিব ব্ৰইলা আৰু এতিয়া আপোনাক। কিবা এটা থাকিব।
আপুনা তিনি চাৰিটা ব্ৰইলাৰ মৰি ন।
অ, '
মই আপুনা ধৰক, মই আপোনাৰ ধৰক দহ দিন পিছতে আপোন ধক মই আহিছু। দুটা ধৰিলে তেওঁ। অ', কিছুমান যে মানে আপোনাৰ ধৰক ঠেং ঠেং বিলাকো লেঙেৰা হৈ যায়। সেই। শুনিছেনে।
অ ', শুনি আছো কোৱা?
সেইতু আৰু ধৰক আপুনি আৰু
উম।
হেল্ল'।
অ', শুনি আছো কোৱা কৱা
অ', এনেকুৱাই ধৰক আপুনি বস্তুখিনি আপুনি কিনিব নালাগে বাৰু ব্ৰইলাৰ খিনি আপুনি। ব্ৰইলাৰ এতিয়া আপুনি ধৰক ব্ৰইলাৰ খিনি আৰু ডাঙৰ হৈ গ'ল হয় নে।
অ, '
আপুনি ধৰক, মানে বেছি গলে মনে মনে ধৰক আপুনি দুই তিনিাম লৈছে পাৰিব আৰু। তাতকৈ বেছি মানে। নোৱাৰ আুনি যদি গোটেইখিনি, বেচু বুলি কয় যদি বেলেগ চিষ্টমত আপুনি নোৱাৰিব মানে। আপোনাৰ কোম্পানীকে আপুনি দিব লাগিব। আপোনাৰ কোম্পানী বাৰু দিয়ে সিহতহে জুখিব আপোন যিমান কেজি চল্লিশ পঞ্চশ টকা মানে কেজি আপোনাক ধৰ, তাতকৈ বেছি নিদে বাৰু। আপোনাক কোম্পানী পৰা আপোনাৰ আপোনাৰ ঘৰলৈ গাড়ী পঠাব, গাড়ী তাতে আপোনাৰ জুকিব কৰিব। তহ তাৰে দুদিন কৰিব লগিছিল। আপোনি ধৰক যোনটো মানে আপোনাক হে
তাকে, কৰিম বুলি ভাবি আছো মানে চেষ্টা কৰি আছো ঘৰটো বনাবৰ কাৰণে অলপ পইচা মানে গোটাই আছো স হাজিৰা হাজিৰ কৰি আৰু
উম।
এটা কঠা ভাবি আছো।
আৰু বাকী জব চব এপলাই কৰিছে নাই
যব তেনেকে এপ্লাই কৰা নাই, কাৰণ মোৰ মানে পঢ়া শুনাটো ইমান নাই ন। সেইকাৰণে মানে, অলপ বেলেগ চাই সৰুৰ সুৰা বিচনছ কৰা কথাভাবি আছু।
তাকে, এটা আৰম্ভ কৰক সৰুৰ পৰা আৰম্ভ কৰক আপুনি কমকে ইনভেষ্ট কৰক প্ৰথমতে। তাৰ পিছত আপুনি যদিদি প্ৰফিটটো হয়। হা শুনি ছেনে? হেল্ল, আপোনাৰ যদি প্ৰফিটটো যদি হয় তেতিয়াহলে তাকে, আপোনাৰ যদি প্ৰফিটটো হয়। তেতিয়াহলে, আপুনি আৰু মানে বস্তু অলপ খৰকে আনিলে হলে। হেল্ল'।
অ, '
সেইকাৰণে, আপুনি বস্তুটো বেছিলে হেৰি কৰি চলিব লাগিব আপুনি আৰু।
সৰুপৰাই। দিব লাগিব তেতিয়া, ডাঙৰ লাহে লাহে হৈ যাব। এতিয়া, অলপ মানে লাভ হব লাভৰে আৰু অলপ অ', অ',
হয়, হয়, আপোনাক বাৰু ঠিক আছে হ' দিয়ক আপোনাক মই আপোনাক বাৰু ভালকে বুজাই দিম হয় ননে
অ', হব ঠিক আছে অ', ঠিক আছে থ অ', অ',
আহ,